হেল্ল'অ
অ' কি কৰিছে?
অ' এই মই ঘৰ ঝাৰু মাৰি আছিলো।
অ'।
অ' ফোনটো অহাৰ কাৰণে থৈ পেলাই
মই জানেনে এ কি কব আৰু উপায় নাই, মোৰ মানে আজি মুৰতো ইমান বিষাইছে এফালে ওলাই গৈছিলোঁ কাম এটা আছিলে।
এ অকমান অকমান মোৰো তিং তিঙাইছিলে, এতিয়া নাই পিছে চাহ একাপ কৰি খাই, মানে কমাই পেলাই আৰু অকমানকে।
অ', মোৰ মানে একদম মুৰটো ইমান একদম তিং তিঙাইছে আপুনি কোৱা নাছিনা একে ভিক্স এসোপা লিপি দিওঁতে অকমান ভাল পাইছো, ভাল পোৱা নাই হলেওঁ পুৰিছে যে ভাল লাগি গৈছে।
অ' সেইটোত পোৰণিটোৰ কাৰণে বিষটো অকণমান সময়ৰ কাৰণে সাম কাটি থাকে আচলতে সেইটোহে।
সেইটোৱেই সেইটোৱে, আৰু মানে এই ৰ'দটো মানে বৰ আজি একে কাঢ়া ৰ'দ কিবা চো কা। বাহিৰলৈ গ'লে একে টেংক টেংকে থাকে।
পিছবেলা আমাৰ ইয়াত, আগবেলা ভালেই গ'ল পিছবেলা আমাৰ ইয়াত টেংক টেংকৈ দিলে অকণমান সময় দি পেলাই এতিয়া যেনিবা নাই। এতিয়া কিবা কিন কিনকৈ এইটো বৰষুণ নহয়, ইফালে এটা চাইডে কিবা ৰ'দ দি থকা নিচিনাই দিছে দেখোন বেলি
এ এনেই সেইবোৰ আৰু
নাই আজি ইমান দিন হ'ল বৰষুণে নাই অ'।
ইমান গৰম পেলাইছে অ' ৰাতি সিজি থকা যায়।
আৰু ভাইৰেল জ্বৰ বিলাক খুব হৈছে এই টো চাগে খুব হৈছে আমাৰ ইয়াত মানে কি ক'ম আৰু
এই মোৰ দেওৰটো সেইদিনাখন একো কথা নাই বতৰা নাই ইমান জ্বৰ তাৰ অৱস্থা নাই।
অ' চৰ্দি, কাহ একো নাই ন'?
একো নাই
হঠাৎ অ' হঠাৎ হৈ যায় আৰু এটা কথা ইয়াতে হৈছে কি উম, উম মানে জ্বৰ লগত জ্বৰৰ লগত কিছুমানে মানে উম, উম পাতলা পাইখানা কৰিছ ছে কিছুমানে বমি কৰিছে জানানে তো এইটো লক ক্ষণতো আৰু মানে অলপ ভয়ৰ কথা হৈছে জ্বৰ হলেই মানে কি কৰিব লাগে ডক্তৰৰ ওচৰলৈ যাব লাগে আৰু এ, অ' তেজ-চেছ পৰীক্ষা কৰিব লাগে তুমি জানা নে? কাৰণ মানে এইটো আহিছেই যে।
বৰ বেয়া, বেয়া জ্বৰটো আহিছে দেই। আৰু মানে কি হয় আমাৰ আমি ফ্লাই অভাৰ বোৰ বনাইছে যে মানে বনাই হৈ গ'ল ফ্লাই অভাৰ তলত মানে ৰাস্তাবোৰ আগৰ ৰাস্তাবোৰতো অকন ভাঙা-চিঙা হৈ গৈছে গতিকে মানে সাংঘাটিক ধূলি
অ'অ'
আংঘাটিক ধূলি মানে। এই ধূলিবোৰ মুখত লাগি খিচ, খিচ, খিচ, খিচ লাগে।
সেইটো মুখত লগা বুলি মানে বাহিৰৰ মুখখনত বা ছালত কথাটো সেইটো শুক কি ছালৰ যিটো শতি এই যে আমি উশাহ লওঁ আমাৰ চাহ নলী সেইবিলাক সেই কাৰণে কাহ-চাহ হ'লে যে বহুত দিন লাগে ভাল হওঁতে
বহুত দিন লাগে, বহুত দিন লাগে।
বাৰু মানে
ৰাস্তাটো ইমান ধূলি মানে কি ক'ম আও তলৰ চোৱা।
উম,
অ' গাড়ী-মটৰো বহুত যে আজিকালি।
তাকে বহুত বাঢ়িছে, বহুত বাঢ়িছে গাড়ী-মটৰ মানে প্ৰদূষ ষণ মানে কিমান হ'ব আৰু কৈছো আৰু।
তাকে বহুত আৰু মই আজি এটা বস্তু দেখো দেখি ভাল লাগিলে দেই আগতেটো আমি ভাবিছিলোঁ গছ-চছ বোৰ কাটিছে বহুত কিবা-কিবি এতিয়া মানে চাইডে, চাইডে ৰাস্তাৰ মানে আমি যোনটো ৰাস্তাত গৈছিলোঁ আৰু ডাঙৰ কিবা বহল হ'ল যদিও চাইডে, চাইডে ধুনীয়া সেই এই যে যোনবোৰ আকৌ ডাঙৰ, ডাঙৰ গছত যে ধুনীয়া ৰঙা, ৰঙা ফুল ফুলি থাকে যে কি নামটো নাজানো বাৰু
তো হেৰি এপ্ৰিল এ- এপ্ৰিল ফুলো কয় ৰঙা ফুল ধৰা। পলাশ, মদাৰ এপ এপ্ৰিল ফুল তেনেকুৱা আৰু চ'ব অ' আৰু এটা আছে হেৰি কৃষ্ণ চু নহয়, নহয় কৃষ্ণ চূৰাটো ৰঙা আছিল অ'।
অ' কৃষ্ণ চুৰায়ে। কৃষ্ণচূড়াৰ পুলি একদম চাইডে, চাইডে লগাই দিছে মানে কিনাৰে, কিনাৰে এই বহু বহুত ধুনীয়া মানে ভা মানে ফুল কেইটা ফুলিছে আৰু অকন, অকণ ওখ হৈ তাৰ পিছ তাত মই কৈছো দেই এওক বোলো দেখিছা, এয়া গছ হৈছে অলপ দিনৰ পিছত ডাঙৰ হ'লে যেনিবা অকণ ভাললাগিব
নহয় বহুত ভাল লাগিব, আৰু যদি সেইটো পদক্ষেপ লৈছে খুব ভাল কৰিছে।
অঁ।
খুব ভাল কৰিছে। এই কৃষ্ণচূড়া ৰাধাচূড়া বুলি কওঁতে কথা এটা মনত পৰিছে
জালুকবাৰী ইউনিভাৰ্চিটিত, এ কিবা আমাৰ মানে গুৱাহাটী ইউনিভাৰ্চিটিত তাতো কি মই খুব কিতাপ পঢ়ো ন আগত, মানে এতিয়াও খুব সময় কম পাও তথাপিতো দুই - এ খন পঢ়ো বাৰু। অ তাত তো আগৰ লেখকসকলৰ সাহিত্যিকসকলৰ লিখাত মানে এ যদি তেনেকুৱা কাহিনী লিখিবলৈ যায় বা ইউনিভাৰ্চিটিত পঢ়ি থকা তাতো কৃষ্ণচুড়াৰ কথা কথা উল্লেখ থাকিবই থাকিবই। মানে এনেকুৱা হৈছিল তেতিয়ালৈকে মই দেখা নাছিলো মানে যেতিয়া পঢ়িছিলো মানে সেই কিতাপবোৰ, তেতিয়ালৈকে দেখা নাছিলো
তাতে বহুত ধুনীয়া
অ। এ যেন এনেকুৱা লাগে, পঢ়ি গৈ থাকিলে যেন মই তাতে মই ইউনিভাৰ্চিটিত পঢ়ি ইউনিভাৰ্চিটিত পঢ়ি, মই যেন তাতেই আছো অভ্যস্ত হৈ গৈছো সেই ফুল খিনিৰ মাজত এনেকুৱা লাগিছিল পাছত যেনিবা গলো বাৰু দেখিলো, তাৰ মানে দেখি আৰু যোৱা হয়, তাৰপিছত এ ডিব্ৰুগড় ইউনিভাৰ্চিটিত এ তুমি গৈছানে? নাই যোৱা ন? তাৰখিনিক কয় ৰাধাচূড়া। হেহেহে ইয়াৰখিনি কৃষ্ণচূড়া, তাৰখিনিক কয় ৰাধাচূড়া।
ধুনীয়া ঐ সঁচাকে ধুনীয়া লাগে দেই, মই মানে ভাবো দেই মানুহক ঘৰৰ মানে ঘৰৰ মুখত এনেকুৱা গছ এজোপা যদি ডাঙৰ গছ এজো পাও থাকে ঘৰটোলৈ বহুত ঠাণ্ডা বতাহ মাৰিব দেই। আৰু শান্তি, দেখিও ভাল লাগিব।
অ অ সেইটোয়ে কো
সেইখিনিতে চকী এখন লৈ বহক, টোপনি আহি যাব।
তোমাৰ চকুত যেতিয়া গছজোপা বা ফুল খিনি সেই যিটো শুশোভন দৃশ্য অহ, তেতিয়া তোমাৰ কি হয় মই কয় তোমাৰ মন মগজ জু মানে একে প্ৰশান্তিৰে ভৰি পৰিব আৰু দেই, মই তোমাক ইয়াকে ক'লো
এয়াক অ, এই যে আৰু -আৰু এজোপা আছে সোণাৰু যে দেই
সোনাৰুটো ভাল লাগে নহয়।
সোণাৰুটো ভাল লাগে। আমাৰ মানে কি হ'ল আমাৰ ঘৰৰ মুখতে সোণাৰু এজোপা আছে।
উম।
ইমান ধুনীয়া লাগে। যেতিয়া সোনাৰু জোপা ফুলে, বহুত ধুনীয়া আৰু এটা বস্ত আপুনি দেখিছেনে? এই যে হেৰি এইটো কি বুলি কয় শিলিখা মানে এই চ'ত মহা চ'তত, ফাগুন- চ'তত যেতিয়া পাতবোৰ সৰি যায় শিলিক
উম উম।
তেতিয়া যে লাহে লাহে কোপাত দুটামান ওলাই বা দুটা তিনিটা পাত ওলালে যে আমাৰ ঘৰত শিলিখা এজোপা আছে বহুত ডাঙৰ। যেতিয়া পাতবিলাক চব কৰি শেষ হয় যাই, এটা দুটাকে অকমানে অকমানে কোপাতকেইটা ওলাই আপুনি যে গছজোপা চায়ে থাকিব চায়ে থাকিব চায়ে
উম নহয় নহয় এইটো শিলিখা বুলিয়ে নহয়, প্ৰায় গছতে তেনে কোৱা এটা দি অ
শিলিখা জোপা মানে কোহপাতবোৰ ধৰিব পাৰো, শিলিখা আৰু আমলখি
অ আমলখি কোহপাত ওলালে ধুনীয়া লাগে। আৰু তুমি সোণাৰো বুলি কওঁতে তুমি কৈছা তোমালোক ঘৰৰ ফ্ৰণ্টত আছিলে। আমাৰ মোৰ মাৰ ঘৰৰ সন্মুখৰ মানুহ ঘৰতো আছিলে সোণাৰ গছডাল ভাঙি পেলালে তাৰপিছত। মানে বতাহত ভাঙিলে আৰু কাটি দিলে তাৰপিছত। তাৰপিছত ওলাই মই বাৰান্দাত বহি থাকিলে আমাৰা বাৰান্দাখন ওখ আছিলে বাৰান্দাত বহি থাকিলও দেখা পায় বৰ ধুনীয়া লাগে দৃ শ্যটো, আৰু সেইটো কবলৈ গৈ আৰু এটা কথা কও আজাৰ ফুলটো চিনি পোৱা নে নাই? অ সেইটো পৰাইতো আজাৰ ৰংটো কওঁ যে আমি আজাৰ ৰং। কি কাপোৰ যোৰ কি আজাৰ ৰঙৰ সেইটো যেতিয়াই ফুলিব আগতে আমাৰ তাৰ পৰা গুৱাহাটী যোৱা লাইনত ৰাস্তাৰ কাষত আছিলে। এ এই মানে কেনেকুৱা লাগে আৰু তোমাক কৈছো গাড়ীত গৈ থাকিলে মানে তোমাৰ উম সেইটো আমি মই গা সৰু কালৰ কথা কৈ আছো দেই। এতিয়াতো সেই ৰাস্তাও নাই। তুলা সেইটো মানে তুলা হেৰি আছিল হাইৱে আছিলে এতিয়াটো ফ'ৰ লাইন হ'ল বাৰু এ মানে বা মানে এই তোমাক কি কম আৰু। সঁচাকৈ সেইবিলাক উম।
একে ভাল মানে এতিয়া মই কথা এটা কওঁ দেই আমাৰ ঘৰৰ মানে মুখতে আৰু আমাৰ উ হেৰিৰ ভিতৰতে আৰু। মা আমাৰ মাটিখিনিতে এজোপা কৰবী ফুল আছে দেই। এতিয়া ফুলৰ কথা ওলোৱা অ হালধীয়া ৰঙৰ।
অ কৰবী মানে কেইবিটা ৰংঙো আছ
অ ধেৰ আছে আছে আছে হালধীয়া ৰঙৰ এজোপা আছে। হালধীয়া ৰঙৰ কৰবী ফুলজোপা মানে আগতে আগৰ পৰাই মানে বহুত আগৰ পৰা আছে মানে আমি সৰু থকা পৰাই সেইজোপা গছ আছে। এতিয়া মানে ইমান এটা জোপোহা আৰু তাৰ কিনাৰত দেখ কৰবী আকৌ ঢেৰ পুলি হয়, চব পুলি নাথাকে অ তাৰে এটা দুটা ৰ থাকে কেতিয়াবা কিন্তু বহুত পুলি হয় তলত একে মানে বহুত আৰু কিন্তু নাবাচেগে চব।
উম।
তাৰে আৰু এটা পুলি হ'ল তাৰ কিনাৰতে। এতিয়া মানে দুজোপা যেতিয়া সমানে ফুলি থাকে ইমান ধুনীয়া দেখিবলৈ মই কি ক'ম আৰু মানে অত্যাধিক ধুনীয়া। তাৰপিছত আৰু এজোপা জবা ফুল আছে সেই জবা ফুলজোপা এজোপাতে আকৌ দুটা ৰং ফুলে।
এজোপাত?
এজোপাত দুটা ৰং আচৰিত হব সঁচাকে। সঁচাকে মই দেখাওঁ আপোনাক মই গ'লে কেতিয়াবা ফটো মাৰি পেলাই।
কি ৰং বাৰু।
ৰঙা আৰু অকমান কি বুলি কি ৰং বুলি কয় ক্ৰীমৰ নিচিনা এটা।
এ মই আচৰিত কথা শুনিছো এটা এজোপা গছ মানে-
কতা আমাৰ ওচৰৰ মানুহ ঘৰৰ পৰা আমি আনিছিলো ডালটো।
কিবা বৈজ্ঞানিক- কাৰণ কিবা আছে মই নাজানো কিন্তু।
নাজানো দেই। মানে আমাৰ ওচৰ মানুহ ঘৰে প্ৰথমতে ভয় খাই ডাল দুটামান কাটিয়ে পেলাইছিলে। এইবোৰ কি হৈছে বুলি এজোপা গছতে, তাৰ পিছত যেনিবা আকৌ ফুলে। অঁ এজোপা এটা ৰঙা এজোপা মানে হেৰি এইটো মই কোৱাৰ নিচিনা মতিয়া ৰঙৰ নিচিনা- মান কিন্তু দেখিবলৈ বহুত ধুনীয়া, কিন্তু গছজোপা কেনেকুৱা ঠাল ঠেঙুলি থকা তেনেকুৱা মানে- ডাঙ মস্ত মস্ত ঠাল থকা নিচিনা নহয়। তলৰ পৰা ডাঙৰ গা গছজোপা ডাঙৰ নহয়, একদম দীঘল দী- দীঘলকে গোটেই গা গছজোপাত মানে গোটেই চাৰি কাষটো মানে একদম দীঘল দীঘ- ঘলকে মানে হেৰি হৈ গৈছে মানে ঠাৰী বোৰ ওলাই গৈছে, অঁ ঘূৰণিয়াকে। অ নহয় নহয় ঘূৰণীয়াকে মানে- দীঘল দীঘ ওপৰলে থকা নিচিনাকে, অঁ আৰু- সেই গোটেই খিনিতে ফুলবোৰ ফুলি থাকে। মানে সেইজোপা বেলেগ গছৰ নিচিনা নহয়, এইফালে থাল- টা যাব তাত ফুলিব সিফালে নহয় চব ফালে ঘূৰণীয়াকে ওপৰলে যোৱা নিচিনাকে ফুলটো আছে। তাত- এনেকে গৈছে বহুত ধুনীয়াকে‌ ফুলি থাকে।
অঁঅ'
অ' অত্যাধিক ধুনীয়া মানে মই মোকোলো আও।
এই মই মানে কওঁতে গম পাইছো যে কেনেকুৱা হ'ব মানে সেই মানে ফুলদালৰ কথা কৈছো।
অঁ অঁ বহুত ধুনীয়া বহুত ভাল লাগে। আচৰিত মানে।
সিটোৱে মানে এঁ কি ক'ম আৰু? প্ৰকৃতিৰ কি মানে বিনন্দিয়া ৰূপ আৰু ন।
এই বহুত ধুনীয়া বহুত ধুনীয়া ৰূপ মানে বহুত ধুনীয়া। আৰু এজোপা মই ফুলৰ কথা কওঁতে আৰু এজোপা কথা কওঁ মই মানুহৰ ঘৰলে গৈছিলো দেই। যাওঁ- তে মানে তেওঁলোকৰ ঘৰত ৰঙা গোলাপ লাগি আছিলে আৰু বহুত ডাঙৰ ডাঙৰ গোলাপটো।
উম'
তাৰপিছত আও মই বোলো ডাল এটা দিব নি? দুটা ডাল দিলে, তাৰ পিছত আনি পেলাই- খুৰীক কলোঁ আপুনি ৰুই দিয়কচোন, খুৰীয়ে বাল্টিং এটাত ৰুলে- তাৰপিছত হ'ল তাৰপাছত উঠাইপেলাই মাটি অলপ দি পেলাই আমি ৰুই দিলোঁ আগফালে।
মাটিত বেছি হেৰি হয়, সোনকালে বাঢ়ে মানে অঁ।
অঁ কিন্তু মানে কি হৈ যায়? গোলাপজোপা মানে- অকমান লতা নিচিনা মানে লেহুকা মানে ইফালে তললে বৈ যোৱা নিচিনা তেনেকুৱা হয় টাইপ মানে।
অঁ'
কিন্তু গোলাপজোপা এপাহ নুফুলে মানে একেলগে তিনি পাহ ফুলে।
এটা দালিত মানে।
অঁ এই মানে এনেকে যে কলিটো যে ওলাই- সেই এটা জেগাত তিনটা কলি ওলাই মানে একেলগে।
এটাতে মানে থোপা গোলাপ আৰু সেইটো থোপা গোলাপ। যেনেকে অঁ-
পাতকিটা মানে এনেকে চিঙিলে- চিঙিলে মানে এনেকে যে কিছুমান চুই দিলে সৰি পৰে গোটেই পাতখিনি।
উম।
তেনেকুৱা নহয় কিন্তু, একে যোনবিলাক যে মানুহে যে দোকানৰ পৰা কিনি আনে খুব। পাত মাৰিবলৈ কেনেকুৱা, তেনেকুৱা ধৰণৰ মানে। ইমান ধুনীয়া গোলাপটো। মানুহ মানে কিবা হৈ যাব মানে।
ৰঙা গোলাপটো যেতিয়া ফুলিব, অ', বাহ। মানে, বহুত যেতিয়া খুলিব গছ ডালত বহুত ধুনীয়া লাগে। বহুত ধুনীয়া লাগে, ন? চাহ খাম বাৰু একাপ, মানে ঘৰতো ঝাৰু মাৰিছিলোঁ। সেইখিনি সম্পূৰ্ণ কৰি লওঁ, লৈ পেলাই চাহটো খাবই লাগিব, আমি কানিয়া মানুহ ন?
বাৰু, বাৰু দিয়ক, আপুনিও খাই লওঁক, ময়ো একাপ খাই লওঁ।
অ', ঠিক আছে, তুমি হেৰি কাৰাকৈ অকনমান খাই দিয়াচোন, মোৰ বিষাই আছে বুলি কৈছিলা নহয়।
অ', তাকে-তাকে-তাকে খাব লাগিব, মই সেইটো কাৰণেই মই কৈছোঁ। মই এতিয়া অকমান কাৰাকে খাই লওঁ, ঠিক আছে, অ', অ'।